হেল্লো', উম।
অ কি কইছ?
ভাত পানী খালি?
খালো খালো তই খালি? হা?
উম উম উম।
হল হল খোৱা লোৱা হ'ল। তই খালি নে নাই?
খালো খালো।
উম, পিছত কিবা, আছো আছো।
এনেই অলপ কথা পাতো।
দেচো বাৰু কি কথা কওঁ।
এ আমাৰ অসমত সেয়াই মাতটো অলপ।
অ পাৰি পাতবা।
উম।
পিছত -
আমাৰ অসমখনতো বহুত ধুনীয়া বহুত বস্ত - ৱে আছে আমাৰ অসমত চাব লগা, ঘুৰ ব লগা। উম উম। এনে সেইটোৱে আৰু এই অসমত এই আহোমৰ আমাৰ বিখ্যাত বস্তু - ফাষ্ট আমাৰ এইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়।
উম উম।
তাৰ পিছত আকৌ এইফালে চাহ চাহপাত থাকিলে।
উম থাকিল থাকিল। এতিয়া আমাৰ - অসম অসম বুলি ক'লে অসমটো প্ৰাকৃতিকভাৱে বহুত চহকী। আমাৰ গোটেই অসমখন পাহাৰ দি আগুৰা। আমাৰ অসমৰ নামটো সেই - পাহাৰৰ কাৰণে আহিছি পাহাৰৰ কাৰণে আমাৰ অসমৰ নামটো আহিছি কাৰণ অসমান যিহেতু। সেই অসমানৰ পৰা যে অসমটো হৈছি উৎপত্তি অসমৰ নামটো। এটা সময়ত অসমৰ নাম প্ৰাক জ্যোতিষপুৰ আছিল যিহেতু, যা এৰি থৈ এতিয়া ব- বৰ্তমান অসম। এতিয়া অসমত বহুত চাব লগা বস্তু আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ববিতৰা অভয়া পবিতৰা অভয়াৰণ্য - দিহিং পাতকাই দিহিং পাতকাই মানে এইটো মানে চবতকে বেছি - এতিয়া কাজিৰঙা চাব চাব লাগে কাজিৰঙা আমাৰ কাজিৰঙা আমাৰ জনপ্ৰিয় বেছিকে এহ- এশিঙীয়া গড়ৰ কাৰণে সেনেকে দীহিং পাট- কাই জনপ্ৰিয় আমাৰ বৰ্ষাৰণ্য হিচাপে এটা বহুত পৰিমাণৰ মানে প্ৰচুৰ বৰষুণ হয়।
উম উম।
ইফালে অসম বুলি ক'লেতো অৰ্থনৈতিকভাৱে আগবাঢ়া বহুত আৰু আগবাঢ়াৰ একমাত্ৰ কাৰণ বুলি ক'ব গ'লে - এই আমাৰ চাহপাতৰ খেতি পৃথিৱী বিখ্যাত - গোটেই বিশ্বতে আমাৰ চাহপাত যায়। সেনকে আৰু অসমত এতিয়া আৰু এ- টা মানে ভাল আমাৰ অসমৰ মানে প্ৰাণ বুলি কয় ব্ৰহ্মাপুত্ৰ নদী। তাতে বিভিন্ন ধৰণৰ - জীৱ জন্তু সৰিশ্ৰিপ ইফালে প্ৰাণী আৰু চবতছে বিৰল প্ৰজাতিৰ - শিশু দেখা যায় নৈ নৈ থকা শিশু যিটো আমাৰ ৰিভাৰ ডলফিন বুলি কয়। তাৰপিছত ব্ৰহ্মপুত্ৰতো বহুত টুৰিজিম আছে এতিয়া আমাৰ অসমত বহুত মানে আগবাঢ়ি যায় আছে যদিও একফালৰ টুৰিজিমত আগবাঢ়ি যাই আছে তাৰপিছত ইফালে সাংগ সাংগঠনিক গঠন এইগিলাকতো আগবাঢ়ি যায় আছে যেনেকুৱা নতুনকে ৰাস্তা ঘাট নিৰ্মাণ হৈছে উন্নত মানৰ দলং নিৰ্মাণ হৈছে - এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ ওপৰতে এ উম দুখন নতুনকেটো তিনিখন দলং হল বগিবিল দলং তাৰপিছত ইফালে সেয়া হ'ল নতুন গুৱাহাটী উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ দলং খান হল তেনেকেতো বহুত কেইখন দলং এ হ'ল ভাল ভাল তাৰপিছত এতিয়া মানে অসমখন দিনক দিনে আগবাঢ়ি যাই আছে আৰু যাতে গোটেই পৃথিৱীতে মানে অসমৰ নামটো আহি আছে কব গেলে। কাৰণ এতিয়া আগতে অসমৰ নাম নাছিলে কিন্তু এই কেইবছৰ মানৰ পৰা চ দেখা পালি অ আমাৰ অসমৰে নামটো আছে যিহেতু মানে অৰ্থনৈতিক ভাৱে যদি আমি ভাৰতৰ ৰাজ্যসমূহৰ তালিকা চাওঁ এতে আমাৰ অসম এক নম্বৰতে এক নম্বৰতে আছে। অসমৰ সেনেকুৱা সমস্যা বুলি ক'লে এতিয়া নিবনুৱা সমস্যা আছেই কিন্তু - নিবনুৱা সমস্যাটো উম নিবনুৱা সমস্যাটো এটিয়া ভাল কৰিব লগা হ'লে আমাৰ অসমত বিভিন্ন ধৰণৰ ফেক্টৰী কম পানী বা উদ্যোগ গৰি উঠা লাগিব কিন্তু উদ্যোগ গঢ়ি উঠক তাতেও আপত্তি নাই আমাৰ মানুহখিনিৰ কিন্তু জতে ততে যদি গাছ চাছ কাটি পৰিৱেশ ধ্বংস কৰি উদ্যোগ গঢ়ি তোলে, সেইটোত অলপমান মানে বেয়া দেখা উম বেয়া দেখাৰ কথা সেইটো কৰিব নালাগে। মানে বহুত জেগা আছে এনেকুৱা যত পৰিৱেশটো ধ্বংস কৰিব লাগে মানে অ আমাক উন্নয়ন নালাগে আৰু পৰিৱেশো থাকক উন্নয়নো লাগে সেনেকুৱা হ'ব লাগে বস্তু বিলাক।
উম উম উম
গতিকে উদ্যোগ গঢ়ি উঠিছে বাৰু। উম জাগা বহুত আছে এতিয়া আমাৰ উদ্যোগ গঢ়ি উঠিছে উদ্যোগত বহুত, মানে নিবনুৱা ল'ৰা ছোৱালীবিলাকে সংস্থাপন পাইছে। সংস্থাপন পাইফেলে নিজৰ যিখিনি জীৱন নিৰ্বাহ কৰি আছে তাৰ উপৰি আমাৰ তাৰ মানে অসমখন জনপ্ৰিয় বিভিন্ন ভাষা জনগোষ্ঠীৰ কাৰণে
উম এতিয়া আমাৰ মাজ অসমৰ এতিয়া মাজুলী খনে এতিয়া
উম উম
মাজুলী বি আমাৰ বৃহৎ নদী দ্বীপ। টো মাজুলীখন আমাৰ অসমতে আছেই তাতে মা মাজুলীৰ সংস্কৃতিটোৱে মাৰ ইমান ভাল লাগে ধৰ তাতে এইবিলাক যে হয় ভওনা কিবা কিবি -
অসমত থাকোতেটো গোটেইখিনিয়ে আছে আৰু পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী বা ক্ষুদ্যতম নদীদ্বীপ উমানন্দ দ্বীপ এটাই আছে ইয়াতে কিন্তু এতিয়া সেইখিনি আমি সংৰক্ষণ কৰিব পাৰিব লাগিব আমাৰ এতিয়া বানপানী হ'লে গৰাখহনীয়া হয় গৰাখহনীয়া হ'লে এতিয়া মাজুলীৰ যিবিলাক মানে সেই আছে মানে ও ওচৰে পাজৰে মাটি আছে বা সত্ৰবিলাক আছে এইবিলাক মানে নদীৰ বুকুত যাহ যায় আছে প্ৰত্যেক বছৰে বানপানীত নদীৰ সোঁতত গতিকে, আমি সেইটো মানে ধ্যান ৰাখিব লাগিব। গোটেইখিনিয়ে আমি মিলি চৰকাৰৰ চৰকাৰৰ মানে সহায় সহযোগিতা লাগে আমাৰ এইখিনি বস্তুত। তাৰপিছত আৰু আমাৰ অসমত চবচে এতিয়া বৰ্তমান আগবাঢ়ি যাই আছে আমাৰ যিটো টুৰিজিম চেক্টৰ বা পৰ্যটন মানে বিভাগ টো সেইটো মানে আমাৰ অসমত আগবাঢ়ি যায় আছে। পৰ্যটন চেক মানে বিভাগটো। তাতে এতিয়া পৰ্য্যটন বুলি ক'লে আমাৰ অসমত চাব লগা জেগা বহুত আছে, পাহাৰীয়া জেগা বহুত আছে। যেনেকুৱা পাহাৰীয়া অঞ্চল বুলি ক'লে আমাৰ হাফলং হাফলঙত বহুত দেশ বিদেশৰ পৰা পৰ্যটক আহে চাব কাৰণে, ফুৰিব কাৰণে। দুদিনমান থাক গ গৰমত থাকিব কাৰণে। তাৰপিছত ইফালে আকৌ চাব চাব চাব গ'লে সেয়া আ কাজিৰঙা ষ্টেট এনে পৃথিৱী বিখ্যাত। প্ৰত্যেক বছৰে দেশ বিদেশৰ পৰা আহিয়ে থাকে। আৰু এইফালে আ চবতকে মানে
শি শিৱহে
ধাৰ্মিক বুলি অঁ, শিৱ শিৱসাগৰৰ এইবিলাক আছে কীৰ্তিচিহ্ন বিলাক ন পুৰণি। তাৰোপৰি মানে চবচে মানে শক্তিশালী আ মাৰ মানে, এক অন্য এটা পীঠৰ ভিতৰত শক্তি পীঠ আমাৰ কামাখ্যা মন্দিৰ আছে।
কামাখ্যা মন্দিৰ আছে অঁ।
য'ত মানে স সমগ্ৰ ভাৰতবৰ্ষৰ পৰাই মানে ভক্ত প্ৰত্যেক বছৰে আহি থাকে।
উম, এইয়া অম্বুবাচী মেলা যে হয় এই
অঁ, অম্বুবাচী মেলা, অম্বুবাচী মেলাত্টো একদম মানুহ হাজাৰ হাজাৰ লাখ লাখ কো কোটি কোটি মানুহ আমাৰ পৰা কামাখ্যা মন্দিৰ দৰ্শন কৰিব কাৰণে আহে। তেনেকুৱা বহুন বিভিন্ন তান্ত্ৰিক বা বা তেনেকুৱা সন্ন্যাসী আমাৰ এটা হেৰি আহাৰ পিছত সেইয়ে আৰু হওক, কামাখ্যা মন্দিৰটো তোমাৰ জাকত-জিলিকা হৈ পৰিল লগতে আমাৰ অসমত যিবিলাক অভয়াৰণ্য আছে অকল কাজিৰঙা বুলিয়ে নহয়, মানাহ ৰাষ্ট্ৰীয় উদ্যান মানে বাঘৰ কাৰণে বিখ্যাত তাতে বাঘ বাঘ প্ৰকল্প সেয়া হৈ থাকে। তাৰ ওচৰতে আমাৰ যিবিলাক ভূটান ব'ৰ্ডাৰ এই অৰুণাচল ব'ৰ্ডাৰ সেনেকুৱা জেগা বিলাকো বহুত মানে ধুনীয়া, পাহাৰীয়া জেগা মানুহ যাই ভাল পায় এনেকুৱা জেগাবিলাকত। তাৰোপৰি আমাৰ এতিয়া এনেকুৱা থাকাত্টো চব জেগাই আছে আমাৰ অ অসমত কিন্তু মানে আঁ আৰু কিছুমান মানে উন্নতি কৰিব আমাৰ বাকী আছে যেনে কা টুৰিষ্ট, টুৰিষ্ট প্লেচ বিলাক মানে যিবিলাক মানে আমাৰ পৰ্যটন স্থল আছে। সেইবিলাকত মানে অলপ উম যিবিলাক মানে পৰ্যটক ফু এ আ ফুৰিব আহে। সেইবিলাকত থকা, খোৱা ব্যৱস্ স্থা ভালকে হ'ব লাগে লগতে যিটো আমাৰ যোগাযোগ ব্যৱস্থা মানে এই ৰাস্তা-ঘাট এইবিলাক ভাল হব লাগে। ভাল বাৰু হৈছে বহুতখিনি কিন্তু আৰু অলপ লাগে যাতে মানে অক্ অঁ। পৰ্যটকখিনি আহি যাতে শাস্তি নাপায়, কষ্ট নাপায়। আৰু আমাৰ বৰ্তমান সময়ত অসমত যিমান বস্তু গঢ়ি উঠিছে লগত তে মানে এতিয়া গুৱাহাটী নতুনকে এহ চাইন্স চিটি তাৰপিছত
আঁ, আঁ।
এইটো কি বুলি কয় এ এ শ্বহীদ স্মাৰক নতুনকে যে বনাইছে
অঁ, অঁ।
তাতে বৰ্তমান গৰম বন্ধ বুলি ক'লেই অসমত তাতে ভাৰতৰ পৰা চব মানুহে চাব আহে। উম, তাতে চাব যাই আছে তেনেকুৱা। এতিয়া মানে অসমখন ক'বা গ'লে গোটেই প্ৰাকৃতিক হওক তাৰপিছত ইফালে অৰ্থনৈতিক হওক চাৰিওফালে আমাৰ আছে কিন্তু আমাৰ মানুহখিনি ভাল হ'ব লাগব মানুহখিনিয়ে সেইবিলাকৰ সংৰক্ষণ কৰিব লাগব। মানুহখিনি অলপ বুজা হ'ব লাগব। আৰু লগতে কিছুমান সমস্যাও আছে যিবিলাক সমস্যা ধৰ বেলেগ ৰাজ্যত যিটো নাই যেনেকুৱা বানপানীৰ সমস্যা হওক উম, ভূমিস্খলনৰ সমস্যা হওক তেনেকুৱা সমস্যাবিলাক আছে কাৰণ আমাৰ অসমখন নদী দি আগুৰা চবফালে আমাৰ নদী নদী আছে নদী মাতৃক দিয়া আমাৰ অসমখন। গতিকে যেতিয়া আমাৰ এ ব্ৰহ্মপত্ৰ উত্তৰ পাৰ বিশেষকে অৰুণাচল প্ৰদেশ বা চীন দেশ এনেকুৱা জাগাত বেছি প্ৰবল বৰষুণ হয় বা সিহঁতে নদী বান্ধ এৰি দিয়ে তেতিয়া মানে ব্ৰহ্মপুত্ৰৰ ব্ৰক্ষ্মপুত্ৰৰ যোগেদি মানে গোটেই পানী বিলাক আমাৰ অসমৰ ফালে আহি যা আহি যিখিনি মানে আমাৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ জিলা আছে যেনেকুৱা ধেমাজি, লখিমপুৰ সেনেকুৱা জিলাবিলাকত মানে পানী দি ভৰি পৰে ভৰি পৰাৰ ফলত মানে বানপানীৰ সৃষ্টি হয়। বানপানী হলে আমাৰ যিখিনি মানুহ আছে মানুহ হাহাকাৰ সৃষ্টি হয় কাৰণ বানপানীয়ে গোটেই মানুহ খেতি পথাৰ নষ্ট কৰি ধান শস্য গোটেই খিনি নষ্ট কৰি পেলাই কাৰণ মানুহটোৰ গোটেই বছৰ বৰ কষ্ট লগতে আৰু খোৱা লোৱা সেইখিনি খেতিৰ ওপৰতে মানে আমাৰ অসমখন অ', কৃষি ভিত্তিক দেশ যিহেতু মানুহখিনি তাৰ ওপৰতে নিৰ্ভৰ গতিকে এনকে নষ্ট কৰে কিন্তু যিগিলাক কৃষকে আকৌ সৰুতে মানে সৰু অ', মানে বানপানী আহাৰ পিছত খেতি কৰে সিহঁত তেওঁলোকৰ মানে লাভ হয় কাৰণ বানপানীৰ লগত যিগিলাক পলস তিয়া সেই - সেই পলস মানে অ, মাটিত পৰি পৰিমাণে খেতি ভাল হয়। কিন্তু যদি বানপানীৰ আগতে খদি খেতি কৰে তেতিয়া বানপানী পানী আহিলে গোটেইখিন নষ্ট হবই গতিকে সেনেকুৱা কথা।
উম, মই সেইদিনাখনে এটা মোবাইল বাৰু পালো এই আমাৰ অসম এইটোক কি জোনাই যি জোনাই - জোনাই
অ', অ', জোনাই
এই জোনাইত মানে তিন তিনি চাৰিখনমান গাঁও আছে আৰু তাতে বহুত বেয়াকে পানী হৈছে পানী হোৱাৰ ফলত গোটেই মানুহৰ ঘৰ চৰবোৰ ভাঙি গৰু চৰুবোৰ কিছো মানুহ, কিছো মানুহ মৰিছে চত দুটই মানে এই খেতি কৰছিল চাগে তাতে এই সেয়া মাকৈ চাকৈ খেতি কৰছিল। গোটেই মানে গাওঁখনেই মানে অকল সেইগিলাক সেইগিলাকে দিয়ে ভৰি গৈছিল। লাষ্টত এই জে চি পি দি ভাল কৰোঁ গোটেই জেচি বি দি সেইগিলাক চাফা কৰবা লাগা হৈছিল আৰু জাগা তাগা গিলাক। এই সময় গগৈ, সময় গগৈ যে
উম, উম,
মানুহবোৰক যে সহায় কৰি ফুৰে দাদাজন এ সেই সি যায় কেণে মানে সেয়া কৰছে আৰু
সেইটোয়ে এতিয়া আমাৰ অ', এইবিলাক ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগে কাৰণ এতিয়া যি যি যিহেতু প্ৰাকৃতিক দুৰ্যোগ বানপানী ভূমিস্খলন এইটো আমি কাৰো হাতত নাই মানুহৰ হাততটো নাই প্ৰকৃতিয়ে কেতিয়া কি ৰুপ ধাৰণ কোনো গম নাপায়। গতিকে সেইগিলাক বস্তু ৰাখবাটো আমি নৰোৱে কিন্তু হ'লেও তাৰ পৰা পৰিত্ৰাণ পাব কাৰণে কিছুমান পৰীক্ষা মিল হোৱাটো জৰুৰী যিগিলাকে মানুহক সহায় কৰি বানপানীৰ পৰা বচাত কাৰণ বানপানী হোৱাততো হবই প্ৰতিক বছৰে আহিবয়ে বানপানী।
এ এহ।
গতিকে তাৰ পৰা ৰক্ষা কৰা কিছুমান মানে সেয়া হ'বা লাগে সেইটোৱে আৰু।
ম মথাউৰি চথাৰি ভালদৰে বনাব লাগে।
উম মাথাউৰি চাথাউৰি ভালদৰে বনাব লাগে। এইফালে নদী পানীলে ভৰা দিবা লাগে অলপমান। মজবুত কৰি যাতে পানীৰ সৃষ্টি নহয়।
ওম ওম।
সেই আৰু।
হয় হয়।
তাকে ভাল নাই লগা কথা পাতি।
উম ভালে।
ঠিক আছে এতিয়া ৰাখো উম উম ৰাখো এতিয়া।